মোৰতো নেটৱৰ্ক ভালেই
অ মোৰ মোৰ নেটৱৰ্কটো মোৰ নেট অকমান খেলি মেলি আছে দুডাল এডাল তিনডাল হৈ আছে।
অ গম পাইছো সেইকাৰণে মানে সোনকালে ৰি ৰিচিভ কৰিলেও মানে সোনকালে হোৱা নাছিল।
হয় হয় হয় নমস্কাৰ দেই হয় অ এতিয়া ঠিকে আছে হয় হয় আপোনাৰ ডিষ্ট্ৰিক কি পৰে বাৰু?
মোৰ বেছি মই মানে এইফালে নামনি অ
হয় নামনি অসমৰ অ মই মই উজনি শালৰ বাৰু
অ ভালে দে আ আমি এতিয়া মানে উজনি আৰু নামনি অসমৰ বিষয়ে বিষয়েও মানে ক'ব পাৰিম আৰু তেনেহলে।
হয় হয় পাৰিম পাৰিম নিশ্চয়।
এতিয়া কি কৰি আছে আপুনি?
মই এতিয়াতো বৰ্তমান এনেই আছো।
হয় হয়।
অ।
বাকী খোৱা- বোৱা চাহপানী সন্ধিয়া হল।
অ অ আমাৰ মানে খোৱা বোৱা হয় এ মানে যোৱা নাই এনে চাহ বোৰ আমি এনে গধূলিত মানে এইবোৰ ৰাতি হলে মানে নাখায় আৰু আমাৰ মানে ভাতহে খোৱা হয়। মই মানে আমাৰতো খাবা আৰম্ভ হৈছেই কিন্তু মই হে খোৱা নাই।
অ।
ন মই অলপ পিছত ঐ হয় হৈছেই মই খোৱা নাইহে।
অ কি বনালে?
তাৰ পিছত খাওঁ আহ মানে খাম মানে মই ৰাজমাহ বুট আলু সিটোকে মানে বনাইছো চাবজী। আৰু ইয়াৰ ওপৰত ভেন্দি ভাজি সেইটো আছে। সেইটোৱে আৰু আজি।
অ।
আহ তোমাৰ?
আমাৰ মানে মই আজি অলপ ফুৰিবলৈ আহিলোঁ। এই বাইজনীৰ ঘৰত বাই অ বা পিছত হয়। ইয়াত বনাব ৰাতি মাংস আৰু মাছ বনাব।
অ খাদ্যতটো আজি ভালেই হ'ব
অ ভালেই হ'ব ভালেই হব।
অ। কি কি মাংস বনাইছে?
আজি এ এনে গাহৰি অনাৰ কথা আছিলে। পিছত সন্ধ্য মই দেৰিক আহিল যে তাৰপিছত নাপালেগৈ দোকানত তাৰপিছত অ, এতিয়া ব্ৰইলাৰ আৰু এয়া মাছ আনিছে
অ' অ', ঠিকে আছে কালি খাবা পাৰিবি গাহৰিটো অ', কাইলৈ হয় কাৰণ গাহৰি মাংস মাংসটো মানে ৰাতিপুৱাতে শেষ হয় আমাৰ এইফালেও ৰাতিপুৱা হলে মানে দশ তায় এঘাৰটা মান বাজিলে মানে শেষ হৈ যায়
অ' অ',
পাই মানে গধূলিলৈকে নাথাকেই বস্তুটো
অ',
তেনেকুৱা
আমাৰ ইয়াত অলপ টাইম সন্ধিয়ালৈকে থাকে কিন্তু বেছি দেৰি হলে নাথাকে আৰু।
অ', আমাৰ এইফালে নাথাকে। তেনেকুৱা। মানে কিছুমানে গধূলি বজাৰত অ, কিছুমান সেইটো অ, মানে বিক্ৰী কৰে তেতিয়াাহলে পাই যাও যে গধূলি বজা নহলে আৰু না পায় আৰু সেইটো খাব মানে খাব বিচাৰিলেও সেইটো নাপাব আৰু তেনেকুৱা।
হয়।
অ', সেটো বাৰু এইটো প্ৰিয় খাদ্য হয় নেকি?
অ' মোৰ মই মানে ভাল পাওঁ হয় প্ৰিয় খাদ্য মোৰ।
অ', কি কি চব্জি দি মানে মানে খোৱা হয় অ, উজনি অসমত?
অ', এইটো আমাৰ এইটো লাই শাক দি বনাই।
অ',
তাৰপিছত মাটি দালি খতিও বনাই, মছলা খতি আকৌ বাঁহৰ কাাজ
হয়।
এইকেইটাই আৰু এনেই ড্ৰাই ফ্ৰাই আৰু পুৰি খাই খোৱা যায়।
অ', অ', সেইটোতো হয় মানে এনে চিংগল। আৰু সেইটো মৰাপাট মৰাপাট এদি নাখায় নেকি?
অ' নাজানো দেই এইটো আজিহে শুনিছো
অ' সেইটো নাজানা ন।
নাজানো নাজানো।
আহ সেইটো মানে মৰাপাট আৰু গাহৰি মাংস আৰু সেইটো খাৰেদি বনোৱা হয়।
হয় - হয়।
মানে বড় জনগোষ্ঠীৰ এইিটো মানে তলুৱা খাদ্য।
অ- অ- অ।
অ, গম পাই গম পোৱা নাছিলি নেকি অ, মানে এবাৰ বনাই খাওকচোন বহুত টেষ্টি মানে লাগে আৰু সেইটো
হয় মানে মৰাপাটৰ সৰুটো নে ডাঙৰ তেনে কেনেকে মৰাপাত
নহয় - নহয় সেইটো সৰু- সৰুটো নহয় এইটোতে আমি শুকান কৰি থয় না।
অ - অ।
অ, সেইটো মানে অ, সেইটো কোমোলাটো নহয় আৰু কমলাতো নহয়। হয় সেইটো মানে ডাঙৰ হলে সেইটো পাতটো আমি সৰি মানে সহেতু অ, হাৰ্ভেচ কৰি এইটো শুকাই থয় শুকোৱাৰ পিছত এইটো মৰা। পাত এনেকে হৈ যায় তাৰ পিছত সেইটো আমি শুকান কৰি থঠয় কিনে এনেকে খাই আৰু অ, কেতিয়াবা গুৱাহাটী হয় গুৱাহাটীলৈকে আহিছে নেকি কেতিয়াবা?
অ, গুৱাহাটী নাই- নাই গৈছো মানে গুৱাহাটীতে মানে মই এতিয়া পঢ়ি আছো বাৰু
অহ, তেনেহলে গুৱাহাটীত কেইটামান মানে বড কিটচেন আছে কাৰণ অ, সেইবোৰ মানে পাই যাব যেনে ছিক্স মাইলত বাজেই হোটেল বুলি আছে ন।
অ - অ - অ।
মানে যাই কিনে ট্ৰাই কৰিব পাৰিব এইটো কেনেকুৱা লাগে।
অহ ',
উম, এবাৰতো ট্ৰাই কৰা নাই ন।
উম, নাই - নাই এনেইো তেলত খাও কিন্তু এই নতুন এইটো দৃশৰ কথা মই ক গমেই নাপাও দেই আজিয়ে ফাৰ্ষ্ট গম পাইছো।
মানে মোৰ লগত আলোচনা কৰি গম পাইছা।
হয় - হয় - হয়।
অ, ভালে হৈছে ন।
অ, নতুন
অ, আৰু - অ, আৰু সেইটো খাই ন নাখায় এ আহ তোমালোকৰ ফালে বাহৰ গাজ আ দি পিঠালি।
অ, নাজানো নহয় সেইটো।
সেইটোও নাজানা ন। সেইটো আমাৰ আমি খাও অ, সেইটোও আমি খাও বাহ। ৰগাজাদ আহ পিঠালি আৰু কি কয় উম, লোকেল মুৰ্গী। তাতেও মানে আমি খাৰ দিও খাৰ দিয়ে খাৰ দি মানে চব খাৱাবি বস্তুটো
অ - অ - অ - অ মানে পিঠালিটো কেনেকে বনাই।
এই থালিতিতো মানে উম, আগতে আমি বাহৰ গাজ - গাজো সেইটো কাটি লও। সৰু - সৰুকে পিচ - পিচ কৰি তাৰ পিছত আহ মুৰ্গী আৰু সেইটো মানে ভাজি কৰি লও। তাৰপিছত পানী দিয়ে তাৰপিছত পানী দিয়াৰ পিছত এই পিঠালিটো আহ চাউলৰ পৰা বনোৱা হয় এইটো চাউলৰ গুড়া সেইটো গুৰাা কৰি লয় তাৰ পিছত এ এই বইল হোৱাত থকা মুৰ্গী মাংস আৰু এই বাঁাহৰ গাজত মানে সেইটো দি দিিয়ে আৰু পানীৰ লগত মিছলাই তাৰপিছতে সেইটো অ সেইটো আৰু পিঠাগুৰিি চব্জিতটো হৈ যায় আৰু কেনেকুৱা বনাই আৰু লাষ্ট লাষ্টত সেইটো খাৰটো অলপমান দি দিয়ে নিজৰ জকামুতে হয় সেইটো হয় ব ব তিয়া লাগে যোনে জোনে মানে তিতাটো খাব নোৱাৰে সিহঁতে মানে খাব নোৱাৰিব
অ অ অ
তাতো ভাল লাগে সিহতে মানে বহুত খাব পাৰে আৰু সেইটো মৰা পাত আৰু গাহৰি মাংসতটো
আচছা হয় হয়
টেষ্টি হয় পিঠালি আৰু বাহৰ যা লোকেল মুৰ্গী সেইটো বহুত টেষ্টি হয় আৰু অ এনে অ তোমালোকৰ ঘৰত কি কি চবজিবোৰ বেছিভাগ বনোৱা হয়
চব্জি মানেতো চবেই বনাই কিন্তু এনেই ঘৰত যিখিনি অ চবেই বনায় কিন্তু ঘৰত যিখিনি মানে খেতি কৰে এতিয়া ধৰি লওক ভেন্দি হয় বা তিয়হ তিয়হ আৰু সৰুকে ৰঙালাও গছ আছে তাৰপিছত ভাত কেৰেলা মানে এইখিনি এইখিনি খাদ্য তাৰ মানে খোৱা হয় এতিয়াাতো বজাৰতো যিয়া খাদ্য ওলাই সেইয়াাতো সাৰ দিয়ে বনাই গতিকে স্বাস্থ্যৰ কাৰণে বেয়া হয় সেইবিলাক
বেয়া হয় হয়
গতিকে সেই ঘৰত যিখিনি আছে সেইখিনিয়ে মানে প্ৰাধান্য বেছি দিয়া হয় আৰু
আহ অ অ অ
অ আপোনালোকৰ
অ আমাৰো তেনেকুৱা খেতি কৰে যিহেতু আমি গাঁৱতে বস কবা কৰো হিচাপে অ ঘৰতে এইবোৰ তুমি যেি যিবোৰ কৈ গৈছ চব্জ বোৰ শিহঁতে ম সিহঁত সেই বস্তু বিলাকক মানে কৰে আৰু খেতি কৰে যেনে এতিয়াতো আমি আমাৰ ভাত কেৰেলা আহেই োৰ আছে নেচেৰা সেইবোৰতো থাকে অ সেইবোৰ আৰু বনাই আৰু যে আহ কোমোৰা আৰু মিঠ লাও ৰঙালাও সেইবিলাক আৰু পটল জিকা সেইবোৰতো থাকেই আৰু
আহ
অ'।
সেইটোৱে
আৰু এনে ঢেঁকীয়া বিলাকক মানে এইটোতো ৰাস্তা কাপেদি থাকে কে এইবিলাক মানে খাক খাই আৰু চিঙি চিঙি মানে আনি এইটো ঢেঁকীয়াবিলাকক।
আমাৰো খাই বাৰু সেয়া।
খাই অ', মানে প্ৰকৃতিত যি বস্তু বিলাক পাই সেই বস্তুবিলাক খোৱা হয় আৰু আমাৰ। অ'। নৰসিংহ এইটোতো আলু দি খাই
এতিয়া বজাৰবোৰহ আজিকালি একো নোৱাৰা নিচিনাই হৈছে। যিমান সাৰদি বনোৱা হৈছে মানে ভাল খাদ্য বুলি মানে এতিয়া বিষ খোৱাৰ দৰেহে হৈছে ইমান সাৰ বেমাৰ আজাৰ ধৰ কিমান হোৱা হৈছে আজিকালি।
হয় চবে মানে এটা নহয় এটা হ'বইে মানে
হয় হয়।
অ'। সৰুই হওঁক বা ডাঙৰে হওঁক চবৰে।
হয় দিয়ক আৰু আজিকালি বেমাৰ
আৰু মানে হয় আৰু মানে এনে চ ন মেলি মানে অ', জ্বৰ হোৱা নহয় ডাৰেক্ট মানে বেমাৰেই হৈ যায়। অ' ডাইৰেক্ট বেমাৰ সৃষ্টি হয়।
আহ।
অ'। তেনেহ'লে আমি এতিয়া আমাৰ আলোচনা কৰাটো ইয়াত তে সমাপ্ত কৰো তোমাৰ সময় আছে আৰু। অ'।